হেল্ল'
হেল্ল' উম কোৱা
ৰুমলে আহিছা নে কি?
ৰোমলে আহিছোঁ নকবা অ ইমান দিন এতিয়াতে ধুনীয়াকে বতাহ মাৰি আছে তাপা খবৰ কোৱা?
খবৰ ভালেই
বাকি ধন্যবাদ ত
ইমান হুলস্থুল হৈ আছে যে কিয়?
এনেই আমি তললে আহিছো।
অঁ অঁ ওপৰত ঠাণ্ডা নি?
ঠাণ্ডা আছিলে কিন্তু এতিয়া হেৰি হ'ল আকৌ বতাহ মাৰিলে যে, কিবা ধুম ধাম শব্দ হ'ল।
উম গুচি আহিলো।
যতি আহিলো'
অঁ
বিজুলীও মাই আছে।
উম। ৰাতিপুৱা তি ডিউটি আছে নেকি?
উম আছে।
অঁ, কেইটাৰ পা থাকে ডিউটি?
দিউট মানে আমি কাম নকৰো নহয়, এনেইহে আও আমি পহিহে আছো ইয়াত।
অঁ।
ডিউটি নাই।
অঁ। ঘলে কেতিয়া আহিবা?
ঘৰ পা আহিছো হে।
উম।
আজি
অঁ আজি গৈছা?
অঁ আজি আহিছো হে।
উম। ফুৰিবলে গৈছিলা? হেল্ল'ও